হেল'।
অ', কি কৰি আছা পিছে?
অ', মই এনেই মোবাইল চাই আছিলো।
পিছে খবৰ পাতি ভালনে?
অ', ভাল ভাল, তোমাৰ?
অ', মৰো আছে দিয়া ভালে। পিছে কি বুলি কয় এইকেই দিন আহ মই এনে আছো ৰ'বা বহি কেনে মোবাইল চাই আছিলো ময়ো।
উম।
এনেই পিছে ক'তো ফুৰিব যোৱা নাই নেকি এইকেইদিন?
নাই নাই যোৱা নাই মানে সময় পোৱা নাই।
উম। অৱশ্যে ইমান গৰম দিন চলি আছে ন বহুত ৰ'দ হৈ আছে বতৰো বেয়া হৈ আছে। ক'তো ওলাই যাম বুলি ক'লে যাবওঁ নোৱাৰি উম। তাকে কি বুলি কয় আজি তোমালোক হা
তুমি ক'ৰবাত গ'লানে নাই?
নাই ইমান গৰম দিছে ক'তো যোৱা নাই যাম বুলি ভাবিছিলো মই কিন্তু যোৱা হোৱা নাই।
আচ্ছা।
আৰু তোমালোকৰ ফালে আজি বতৰটো কেনেকুৱা দিছে বৰষুণ চৰষুণ দিছিলে নে এনে?
বৰষুণ অলপ দিছে আৰু আৰু তাৰপিছত ৰ'দ দিলে।
অ', সেয়াই আৰু এইকেইদিন কিবা এনেকুৱাই হৈ আছেচোন বহুত মানুহৰে ব বতৰৰ কাৰণে বেমাৰো হৈ আছে।
অ', সেইয়াই মানে ওলাব নোৱাৰি ক'তো যাব নোৱাৰি।
অ', ক'তো ওলাই কেনে যাব নোৱাৰা হৈ আছে। পিছে এতিয়াতো তোমাৰ চাগে ডিগ্ৰী খতম হ'ল চাগে।
অ', ডিগ্ৰী খতম হ'ল বাৰু এতিয়া জব
অ', পি অ' যব কি কৰিম বুলি ভাবিছাে তুমি?
অ', জব এনেই কম্পিউটাৰ এইবোৰ পালে।
পিছে ইয়াৰ পিছত এনে এম কম বি হেৰিয়ে এম বি এ এইবিলাক পঢ়িব মন চন আছে নাই নে?
অ', এম বি এ পঢ়িব ইচ্ছা আছে বাৰু।
ঠিকেই আছে আজিকালিো এইবিলাক বাৰু পিছৰ ফিউচাৰত ভাল হ'লেও।
অ', সেইটোয়ে লাগে বাৰু পিছত লাগিব।
অ', সেইয়াই।
তুমি কি কৰি আছা এতিয়া?
এনেই আছোঁ ৰ'বা বহি কেনে কি কৰোঁ? ভাবি আছো ময়ো এতিয়া সেৰি ডিগ্ৰী ভাবি আছো এটা ভাল চাই জব পালে ভাল আছিলে।
তাকেই।
এনেই পঢ়াৰ পিছততো আৰু চবে যবেই বিচাৰে বাৰু। এনে আৰে চৰকাৰী চাকৰি তাকৰি এপ্লাই চপ্লাই কৰিছা নে নাই তুমি?
চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিছিলো বাৰু বৰ্তমান পোৱা নাই এতিয়ালৈ।
অ', আৰু ইমান সহজো নহয় ন' ডাইৰেক্ট পাব কাৰণে। অলপ কষ্ট হয়। চৰকাৰী চাকৰি আমি ডাইৰেক্ট নাপাই নহ গৈ তাতে
অ', পইচাও বহুত।
আজিকালি অ', আজিকালি আৰু কম্পিটিচনো বহুত হৈছে বহুতে এপ্লাই কৰে তাৰ কাৰণে পোৱা চানস বহুত কম থাকে।
সেয়াই
সেইকাৰণে খবৰ পাতিতো ভালে চাগে তোমাৰ?
অ', খবৰ পাতি চলি আছে বাৰু তোমাৰ?
অ', মোৰো আছে ঠিকে চলি আছে ৰ'বা। সেইকাৰণে যে চাকৰি তাকৰি পালে মোকো খবৰ দিবা আৰু।
অ', দিম দিয়া বাৰু। পালে বাৰু দিম বাৰু কিন্তু পোৱা নাই এতিয়ালৈ।
উম, ট্ৰায় কৰি থাকা পাই যাবা এনেও আজিকালি আৰু কৰিব খুজিলে কৰিব পৰা যায় আমাৰ ইয়াতে প্ৰায় এনেকুৱা আছিলে পাৰ্ট টাইম টাইপৰ কৰিলে কৰিব পাৰা। অ', কম্পিউটাৰৰে হয়।
অ', হয়, কিমানকে কে দিম
তাতে মানে অ', সিহঁতে আকৌ চেলেৰী বাৰ হাজাৰ কে আছিলে।
কোনখিনিত?
এই ইয়াতে আছে ওচৰতে আমাৰ ঘৰৰ ওচৰৰ খিনিতে আছে মানে অলপ গলে পাই এতিয়া মই তাৰমানে তেতিয়া সেইখিনি সময় ডিগ্ৰী এক জাম দি আছিলোঁ যে তাৰকাৰ মানে মই তাতে জইন হব নোৱাৰিলোঁ। এতিয়া যদি তুমি দিব খোজা তেতিয়াহলে দিব পাৰা আৰু আহি কেনে। এপ্লাই কৰিব পাৰা আৰু কি কয় ইণ্টাৰভিউ ছিনটাৰভিউ দিব পাৰা।
উম, পাৰ্ট টাইম বুলি কলে কিমান সময় এনে?
পাৰ্ট টাইমত অলপ কম হ'ব আৰু ফুল টাইম কৰিলে মানে আঠ ঘন্তা হ'ব এনেকুৱা
অ', তুমি দিলা নে নাই?
নাই মই এতিয়ালে বৰ্তমান হেৰি একো কৰা নাই ৰ'বা ভাবিছোঁ কিবা এটা ভাল চাই এটা জব পালে একেবাৰে এপ্লাই দিম আৰু তাতে কৰিম বুলি ভাবিছো
আতছা
তাকে বিচাৰি আছো বাৰু আৰু নহলে তাৰ মোৰ মানে কম্পিউটাৰ ক্লাছটো হোৱা নাই মানে মোৰ সেইকাৰণে কম্পিউটাৰ কোৰ্চ
আচ্ছা
তোমাৰ এনে কম্পিউটাৰ কৰা হৈছে
কম্পিউটাৰ মোৰ হৈছে বাৰু একবছৰত
কিহত কৰিছিলা কম্পিউটাৰটো পিছে
মই ছয় মাইলত পৰিছিলো
কাই আছে আৰু
উম
তেলি কৰিছিলা নে কি তেলি
তেলি অ তেলি আছে চব মিক্স আছে
অ অ ঠিকে আছে বাৰু আজিকালিত বেছিভাগ ইংলিছ এনেই বেছিকে পৰে উম এনে আৰু তাকে কৰিব লাগিব ৰবা
অ কৰি লবা পিছলৈ পইচা আৰু বাঢ়ি যাব
এনে কিমান লৈছিলে তোমাৰ যেতিয়া কৰিছিলা এইটো কৰ্চটো
ষোল্ল হাজাৰ
কি
অ
ছিকছ চেমিষ্টাৰ অ
উম
অ ভালে লৈছে উম
উম
কলো মাৰি আ কব খুজিছিল ন অ এই
পাহৰি পাহৰি গলা নেকি
অ তুমি কিবা কৈ দিলা যে মই পাহৰি গলো কিবা কম্পিউটাৰৰ কথাই সুধিব আছিলে তোমাক অ অসষ্টাৰ কিবািক্স চমিষ্টাৰৰ হেৰি ৰিজাল্টটো তেতিয়া দিব গম পাইছা নেকি তুমি
এইটো গম পোৱা নাই এতিয়ালৈ বহুত দিন হৈ গ'ল
অ দেৰি লাগে ন এনে ব নাই তাকে ভাবি আছো নকৰো চাগে কাৰণ কি সেইটো কৰিলে আৰু কৰিলে ভাল হয় দেিয়াচোন কিন্তু তটো আৰু মানে মোৰ মন নাই কৰিব কাৰণে
আচ্ছা
মান ই আছ ক গ নেক
নকৰো বুলি ভাবিছো কাৰণ এইবছৰ আৰু এক্সট্ৰাকে গুচি যাব
অ সেইটো কলেজত হ'লে বাৰু কৰিব পাৰিল নহয় কিন্তু বোলে বেলেগত কৰিব লাগে বোলে
অ তোমালোকৰ কলেজত নাই চাগে
অ আমাৰ কলেজত নাই সেইকাৰণে মানে কৈছে বেলেগ জাগগাত যাই গলে কৰিব লাগিব তাৰ কাৰণে আৰু ভালছ আৰু ইমানে অহা যোৱা কৰাতক নকৰে নেকি
সয় দিগদাৰ হ'ব অহা যোৱা পইচাও যাব
অ', পইচাটোতো যায়ে আছে ক'ব গ'লে কিমান আজিকালি চোন ফৰ্ম ফিল আপত এডমিশনত কিমান পইচা লয়ে থাকে।
উম,।
তোৰ পিছে আৰ্টছত আছিল নে কমাৰ্চত আছিল?
মই- মই আৰ্টচৰ আছিলোঁ।
ঠিকে আছে বাৰু।
তুমি?
মই কমাৰ্চৰ আছিলোঁ আৰু।
কমাৰ্চ
এতিয়া কলেজটো বন্ধ তোমাৰ।
উম,।
কলেজতটো কোনটো কলেজত মানে পাছ কৰি আহিছা?
মই বি বৰুৱা কলেজ।
হয়। ভালে হয় বি বৰুৱা কলেজটো।
অ', ভাল হয় বাৰু কিন্তু অহটোয়ে প্ৰব্লেম হ'ব।
অ', ‌ দূৰ আছে ন অলপমান ফালে যা-অহা যোৱাতে দিগদাৰ হয়।
বহুত। তেনেকে।
সেইকাৰণে সেইফালে যোৱাই নাই মই বহুত দিন ধৰি।
অ'। অ', সেয়াই।
পিছে এতিয়া হেৰি বৰষুণ দি আছে নেকি তোমালোকৰ ফালে?
বৰষুণতো দিয়া নাই মানে গৰমো কমা নাই এতিয়া
অ'। অ', ইমান ৰ'দ। দিলে দি থাকে না গৰমে দি লাগি আছে আমাৰ পিনে মানে বতৰটো ক'লা ডাৱৰীয়া টাইপ হৈ আছে বৰষুণ আহিব চাগে সম্ভাৱনাটো সেয়াই হৈ আছে।
ঠাণ্ডা পৰিছে এনে।
অ', ইমান এটা ঠাণ্ডা পৰা নাই তথাপিও গৰমে লাগি আছেচোন।
উম,।
কি ক'বা আৰু বতৰৰ কথা মানে এতিয়াই ভাল হয় এতিয়াই বেয়া হয় বতৰৰ কাৰণে ক'তো যাবই পাৰা নাই এনে ক'ৰবাত ফুৰিব চুৰিব গৈছা নে নাই তুমি?
যোৱাকালি গৈছিলোঁ এনে অলপ ফুৰি আহিলোঁ।
অ', ঠিকে আছে বাৰু
অ', আছে।
এই যে এইকেইদিন যে বন্ধত কৰিম বুলি ভাবিছা তুমি?
মইতো এনে ফুৰিব যাম বুলি ভাবিছোঁ, ক'ৰবাত গাঁ-গাঁৱত যাওঁ নেকি তাৰ পিছত আৰু চাই ল‌ও কতনো যাওঁ।
হয়।
তুমি?
চাই লোৱা ক'ত যোৱা, মই ভাবিছোঁ ম‌ইও গাঁৱতে যাও ভাল হ'ব চাগে।
উম, ময়ো গাঁৱতে যাম চাগে কাৰণ ঠাণ্ডা অলপ তাতে।
অ', গাঁৱৰ বুলি কিন্তু এতিয়া বৰ্তমান
অ', তুমি তোমালোকৰ গাওঁ কত পিছে
আমাৰ গাও কি বুলি কয়
অ', আচ্ছা,
উম,
মই পাচ
এয়াই, আৰু গাঁৱতে যোৱা ভাড়াটোৰ পাঠ চালা আচ্ছা ঠিকে আছে অলপমান গ'লে, চোন পায় গৰমৰ পৰা
অ', ৰমা অলপ চল হয় আৰু তাৰ পৰা
অ', অলপ যাব লাগে
উম, অলপ যাব লাগে চিনি পিও বাৰু বৰমা
উম, মই গৈছিলো কিন্তু, তাতে পাঠশালাত এবাৰ
অ,
এনে ফুৰিব গৈছিলো, ৰাস্তাবোৰ নগলো এনে কিবা বেলেগ কামত ফুৰিব গৈছিলো তাত যাম বুলি ভাবিছিলো যোৱা নহল মানে- গুৱাহাটীতে চাইছিলো যে ৰাস্তাত
আচ্ছা,
ধৰক, দুৰ্গা পূজাতে যোৱা হয় গাঁৱত
উম, দিয়া পিছে
অ ', দিয়া নহলে ন
অ',
উম, ঠিক আছে।